হেল্ল'
অ বান্ধৱী কেনেই আছা ভালনে
অহ খালে
আহ ম মোৰো ভালেই দিয়া
অ
আমি আজি খেল ধেমালিৰ ওপৰত অলপ আলোচনা কৰো
হয় হয়।
ধেমালি হৈছে মানুহৰ জীৱনৰ এক গুৰু ত্বপূৰ্ণ অংশ কাৰণ ই আমাৰ অহ শৰীৰ আৰু মন দুয়োটাই সুস্থ কৰি ৰাখে
হয়
কেৱল সেইয়াই নহয় খেল ধেমালি শৃংখলা সময়ানুৱৰ্তিতা আৰু দলীয় মনোভাৱো গঢ়ি তোলে
হয়
আৰু আমাৰ খেল ধেমালি বুলি কলে আমাৰ সৰু ল'ৰা ছোৱালীবোৰ বহুত বেছি আকৰ্ষিত হয় কাৰণ তেওঁলোকে খেল ধেমালি কৰি বহুত বেছিয়ে ভাল পায়
হয় হয়।
উ
আজিকালি মানে খেলুৱৈ সকলে এ বিভিন্ন ঠাইত খেল খেলিবলৈ যায় এ তাছত প্ৰতিযোগিতাত মানে খেলব গ'লে ধৰ কিছুমান ক্ষেত্ৰত প্ৰতিযোগিতা পতা হয় লাষ্টত যাওঁ বহুত আৰু খেল ধেমালি এ বুলি নহয় বহুত সৰু সৰু ল'ৰা ছোৱালী বহুত আনন্দিত হৈ থাকে। আহ পঢ়াৰ ক্ষেত্ৰত কৰিও খেল ধেমালিত বেছি কৰি ভাল পায়। সৰু সৰু ল'ৰা ছোৱালীবোৰে উম খেলি তাৰ মানে বহুত ভাল পায়। তেওঁলোকৰ মানে পঢ়াত মনোযোগ নাথাকিলেও খেলাৰ সময়ত বহুত তেওঁ তেওঁলোকৰ বহুত ইচ্ছা পঢ়া শুনা আৰু খেল ধেমালি মানে কৰি বহুত ভাল পায়।
হয়। আমাৰ মানে কি অভিভাৱকসকল বা আমাৰ শিক্ষকসকলেও সেই ল'ৰা-ছোৱালী খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। কাৰণ যেতিয়া মানে খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰী পঢ়া-শুনাতো সহায় কৰে আহ খেলাৰ পিছত মনোযোগ বাঢ়ে বা পঢ়াত আগ্ৰহ জন্মে- গতিকে আমাৰ ছাত্ৰ ছাত্ৰী সকলক বা শিশু সকলক খেল-ধেমালি কৰি কৰিব দিব লাগে।
পঢ়া-শুনাত কৰিও খেল ধেমালি কৰি ল'ৰা-ছোৱালী বোৰে বহুত ভাল পায়।
হয়।
আৰু নিয়মিত ভাৱে খেল-ধেমালি কৰিলে উ উৎসাহিত হয়।
হয় হয়।
আৰু খেল ধেমালি কৰি থাকিলে সুস্থ সবল সফল নাগৰিক হব পাৰে। আম আৰু দেহাৰ দেহা ক্ষতি নকৰে খেল ধেমালি কৰি। কৰিলে বহুত উৎসাহিত হয় আৰু
হয়। এজন সুস্থ মানুহ গঢ়ি তুলিবলৈ আচলতে খেল ধেমালি বহুত বেছি প্ৰয়োজন। যিজন হয় আৰু মানে কি পঢ়া শুনাৰ লগতে খেল ধেমালিও সমানে দৰকাৰ হয়। আজিকালি
হয়।
অহ কিন্তু আমাৰ মানে কিছু মানে ভাবে কি খেলিলে মানে সময় নষ্ট হয়। হয় আচলতে খেলিলে সময় নষ্ট নহয়। মই ভাবোঁ কি খেলিলে পঢ়া মানে কি মনোযোগ হে বাঢ়ে। এই কাৰণ খেলাৰ ফলত মগজুতে জয় বা মনৰ চাপ কমে আৰু নতুন উদ্যমে মানে কাম কৰিব পাৰি কিন্তু আমাৰ এনে এনেকুৱা কিছুমান অভিভাৱক আছে যে ল'ৰা ছোৱালী বোৰক মানে কি ঘৰৰ ভিতৰতো সোমাই থাকিব দিয়ে খেলিব নিদিয়ে পঢ়াত নষ্ট হব বুলি বা পঢ়াত ক্ষতি হব বুলি কিন্তু খেল ধেমালি কৰিব লাগে। তেতিয়াই মানে খেলাৰ পিছত মনোযোগটো মানে বাঢ়ে আৰু আৰু এনেও সৰু ল'ৰা-ছোৱালীৰ এনেও খেলাৰ প্ৰতি যিহেতু অলপ বেছিয়ে আগ্ৰহ আছে গতিকে তেওঁলোকক খেলিব দিব লাগে।
হয়। খেল ধেমালি কৰি থাকিলে- এ শৰীৰটো বহুত সুস্থ হৈ ৰাখে। তাছত বহুত
হয় মানে কি জীৱনত আচলতে সফল হবলৈ ধৰ্য পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতা অতি প্ৰয়োজন হয় আৰু এই গুণসমূহ বিশেষ বিশেষকৈ আমাৰ খেল ধেমালিয়ে গ মানে গঢ়ি তোলে কাৰণ আমাৰ আজিকালিতো আমাৰ বিদ্যালয়বোৰতো প্ৰতি বছৰে বিদ্যালয় সপ্তাহ অনুষ্ঠিত হয় আ তাত ত বহুত বেছি বহুত ধৰণৰ খেল ধেমালি হয় ধৰি লোৱা মানে কি দৌৰ প্ৰতিযোগিতা বা যাম ফুটবল কাবাডী ৰচী টনা আদি বহু মানে কি খেল হয় গতিকে সেইবোৰত ছাত্ৰ ছাত্ৰীসকলক অংশ গ্ৰহণ কৰাৰ কাৰণে আমাৰ শিক্ষকসকলে অ উম মানে কি উম সে কৰিব লাগে আৰু যাব দিব লাগে বোলে কব লাগে তেওঁলোকক বোলে খেল ধেমালি কৰিলেহে মমাক পিছত যেতিয়া পঢ়া -শুনা কৰা যায় মনোযোগটো বাঢ়ে বা শৰীৰটো আমাৰ সুস্থ কৰি ৰাখে তেনেকৈ বুজাব লাগে
উম হয় খেল ধেমালি অ শৰীৰ সুস্থ সবল সক্ৰিয় কৰি ৰাখে নিয়মিত খেল ধেমালি কৰিলে হৃদ হৃদযন্ত্ৰ, হাওঁফাওঁ আ শক্তিশালী হয়, আমাৰ যিকোনো আমাৰ এ আমা আমাৰ এই হাওঁফাওঁৰ আমাৰ বহুত টান হয় আৰু আৰু আ মানসিক মানসিক উপকাৰো হয়। খেল ধেমালিয়ে অ মনত অ সতেজ কৰি ৰাখে উম তাৰ পিছত উদ আ আৰু কিছু মান আমাৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু।
হয় হয়
তাৰপিছত আ উম আজিকালি এই এই ক্ৰিকেট খেল খেলিলেও আমাৰ সৰু সৰু ল'ৰা ছোৱালী ল'ৰা -ছোৱালীবোৰ আ ক্ৰিকেট খেলি তাহন বহুত ভাল পায়। তেওঁলোকক তেওঁলোকক ফুটবল ক্ৰিকেট খেলিবলৈ দিব লাগে উম সপ্তাহত ছুটিৰ সময়ত অ তেওঁলোকক খেলিব দিবা লাগে। উম বা নতুন নতুন আজি আজিকালি ফুটবল এগলা এই বিলাক খেলিব দিবা লাগে। তেওঁলোকক সুস্থ কৰি ৰাখে।
হয় হয় আচলতে মানে কি আমাৰ আগতেতো প্ৰায় ল'ৰা -ছোৱালী বোৰে খেল ধেমালিতে বহুত বেছি বহুত মানে কি ব্যস্ত হৈ পৰিছে মানে ধৰি লোৱা বিদ্যালয়ৰ যেতিয়া মানে জিৰণি লোৱা টাইমত বা আমাৰ যেতিয়া খেল ধেমালি কৰাৰ সময়ত তেতিয়াও তেওঁলোকে দৌৰ মানে কি এ এইবোৰ কাবাডী দৌৰ এইবোৰ খেলিছিল অ বা স্কুলৰ পৰা আহি পিনেও ঘৰত বা আবেলি সময়ত তেওঁলোকে খেল ধেমালি কৰিছিল কিন্তু মানে আজিকালি বৰ বৰ্তমান যুগত মোবাইল ফোন ৰ বাবে তাৰমানে কি বহুত ল'ৰা ছোৱালীয়ে কেৱল মবাইলে থাকে আ বাহিৰত খেলিবলৈ নাযায় ঘন্টাৰ পিছত ঘন্টা মোবাইলত গেম খেলি থাকে বা ইউটিউব এইবোৰে চাই থাকে। কিন্তু এইবোৰ চাব বেছিকৈ মানে কি মোবাইল চাব দিব নালাগে। সেই কথাটো মানে কি আমাৰ অভিভাৱকসকলে গুৰুত্ব দিব লাগে। কাৰণ যেতিয়া সৰু সৰু ল'ৰা-ছোৱালী বোৰে ঘন্টাৰ পিছত ঘন্টা মোবাইল চাই থাকিব তেতিয়া মানে কি এ তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি হয়। গতিকে অলপ আহ তেওঁ অভিভাৱকসকলে হে সেইখিনি অলপ মানে কি গুৰুত্ব দিব লাগে। যাতে তেওঁলোকক বেছি টাইম ম মবাইল নিদিয়ে কাৰণ মোবাইল চোৱাৰ ফলতো বহুত বেছি যিয়ে স্বাস্থ্যৰ ক্ষতি হয় ধৰি লোৱা চকুৰ সমস্যা হব পাৰে। বা আহ, অলহতা বা মানসিক চাপ বৃদ্ধি পায়। আৰু মানে কি যেতিয়া মোবাইল চাই থাকে, তেতিয়া মানে কেৱল মোবাইলটোত প্ৰতি বেছি আকৰ্ষিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল বা আমাৰ শিশুসকল। অহ, পঢ়াত অলপো মনোযোগ নবহে। কিন্তু খেল ধেমালি কৰাৰ পিছত আমাৰ পঢ়াৰ প্ৰতি কেতিয়াও মনোযোগ বাঢ়ে বা আমাৰ উ মগজুটো মানে কি অলপ শান্ত হৈ থাকে আৰু
হয়, আমাৰ সৰু-সৰু লৰা ল'ৰা ছোৱালী
গুৰুত্ব দিব লাগে।
অ হয় হয়। আমাৰ কিছুমান সৰু-সৰু ল'ৰা ছোৱালীক কাবাডী খেলিব দিব লাগে। ভলীবল খেলিবলৈ দিব লাগে, এ ফুটবল খেলি ব দিব লাগে। ক্ৰিকেট খেল - খেলি বঢ়িব লাগে। সিহতে এইবিলাক বহুত বেছিয়ে ভাল।
হয় আচলতে আমাৰ উম ল'ৰা-ছোৱালী সকলক প্ৰতিদিনে অন্তত এক ঘন্টা বাহিৰত খেলিব দিব লাগে। বা খেল ধেমালি কেৱল স্বাস্থ্য ভাল নকৰে তেওলোকৰ বন্ধুত্বও গঢ়ি তোলে। কাৰণ খেলৰ জৰি়য়তে বিভিন্ন ঠাইৰ মানুহৰ লগত চিনাকী হয়, আৰু ভাতৃত্ব বোধ বৃদ্ধি পায়। গতিকে তেওঁলোকক বাহিৰত অলপ হলেও খেল - খেল ধেমালি কৰিব দিব লাগে।
হয়। আজিকালি মানে ল'ৰা-ছোৱালী ল'ৰা ছোৱালীবোৰে বহুত মোবাইল ফোনত টেলিভিশন অনলাইন গেমৰ সেইবিলাকত বহুত বহুত কিছুমান ল'ৰা-ছোৱালী বহুত মনোযোগ হৈ থাকে কিন্তু সদায় লৰা-ছোৱালীবোৰক চকু দিব লাগে। লৰা-ছোৱালী বোৰে কি কৰি কৰি আছে।
অ, হয়তো আহ খেলি পৰিব লাগে এ তেতিয়াহে ল'ৰা-ছোৱালী ছোৱালীবোৰে বহুত অহ সুস্থ ভাৱে
হয়।
ব্যায়াম কৰিব দিব লাগে, স্বাস্থ্য সুস্থ ৰাখে। খেল ধেমালীৰ তো ব্যায়াম কৰিব লিবা লাগে তেতিয়া কিছুমান ল'ৰা ছোৱালী ছোৱালী খেলুৱৈৰ নাম কব দিব লাগে অ ক্ৰিকেট খেলুৱৈৰ না কিছুমান ডাঙৰ-ডাঙৰ ক্ৰিকেট খেলুৱৈৰ সিহঁতৰ নাম কাম ক লাগে তেতিয়াহে ল'ৰা ছোৱালী বোৰে বহুত কথা শিকিবলৈ জানে।
হয়, তেতিয়া মানে অ, আচলতে ল'ৰা ছোৱালীবোৰক বাহিৰত খেল ধেমালি কৰি দিব লাগে তেতিয়াহে তেওলোকৰ স্বাস্থ্য ভালে থাকে গতিকে এতিয়া বান্ধৱী আমি এৰিছো আকৌ আহ পিছত নতুন টা অধ্যায়ত লগ পাম।
ঠিক আছে।
ধন্যবাদ
জন্নদাৰ